হেল্ল', অ, শুনা পাইছো।
হয় আপুনি কি কৰি আছে?
অ, মই অ, মানে এনে আছো বহি আছো এ অ, আপুনি এনে আছেনে?
মইয়ো জাষ্ট ভাত খাই কেনে অলপ বহি আছো।
হয়। অ, সিফালে পানী পৰিছে নে?
পানী বৰ্তমান পৰা নাই ৰাতি পৰিছিল।
অহ ইফালে মানে এতিয়া পানী পৰি আছে।
অ বেছিকে পৰিছে নেকি?
অ বেছিকেতো নাই অকমান অকমান পৰি আছে।
হয় এতিয়াতো অহ পথাৰতো পানী লাগে হয় না চবকে খেতিত সেইকাৰণে আমাৰ লগত ভগৱানো অলপ হেল্প কৰিছে নেকি এতিয়া পানী পৰি আছে হয়নে।
হয় হয়।
হয় অ আপুনি কোনটো কোনটো জাগাত ফুৰিবলৈ গৈছা মানে ফুৰিছা?
অ মই মানে অ ফুৰিবতো ভাল পাও কিন্তু ফুৰা ফুৰিবলৈ তেনেক বেছি পোৱা নাই আৰু বৰ্তমান মই অহ অ বেছি যোৱা নাই অ শ্ৰীসূৰ্য পাহাৰত গৈছিলো। আৰু এইফালে আহ কেইটামান মন্দিৰত গৈছো আৰু। যেনে অ বকো সিফালে অ পাৰ্বতী পাহাৰ আৰু হনুমান মন্দিৰ তাৰ পিছত তেনেকুৱাই আৰু অ বাকী কেইটামান মই পাহৰি গ'লো আৰু সৰুতে যোৱা আছিল। হয় ডাঙৰ হৈ আৰু তেনেকুৱা যোৱা হোৱা নাই আৰু।
হয় অ মইও একবাৰহে বকোত গৈ পালো যোৱা বছৰত মোৰ এজন লগৰ মানে বিয়া হৈছিল তাতেহে গৈছো মই ৰাতিয়ে মানে ভালকে বকোটোও দেখা পোৱা নাই এতিয়ালৈকে। গৈছোহে ৰাতি মানে।
হয়,
পাত
মানে ৰাতি আহি আৰু ৰাতিয়ে ঘূৰি যোৱা হৈ গৈছে।
হয়, হয়, হয়, মোৰ একজন ফ্ৰেণ্ডৰ বিয়া আছিল।
হয়
অ আৰু আপুনি কোনটো পিকনিক পট যোনটো আমাৰ অসমত বহুত ফেমাছ হয়না। সিগিলাত কোনোবা জোগাত ফুৰিবলৈ গৈছা নেকি পিকনিক স্পট এনেকুৱা যেনেকুৱা মাঘ এ মাঘত যায় কিছুমানে জানুৱাৰীত ফেব্ৰুৱাৰীত এনেকুৱা যায়।
অ'। অ'এইবাৰ বছৰ অ' বেছি মই নেযাও তেনেকুৱা কিন্তু এইবাৰ বছৰ মানে মোৰ ফ্ৰেণ, বান্ধৱীহঁতৰ লগত গৈছিলোঁ আৰু। অ', হয়, মানে ন নতুন নতুন বিয়া হোৱা মোৰো এজন বান্ধৱী আছে, ত' তাহাঁতৰ লগত গৈছিলোঁ। অ', এইয়া হুহুৱাও কোৱাটো, অ' মানে ধূপ ধৰা ন পাওতে পাই তাতে গৈছিলো। অ জানুৱাৰীত গৈছিলোঁ বাৰু তাতে।
হয়।
সেইখিনিয়ে, অ' তাৰ পিছত যোৱা হোৱা নাই আৰু, প্লেনিং কৰি চাব কিন্তু প্লানিংটো মানে অ' কেতিয়াবা নহয় আৰু সেইটো, কিবা কিবি কাৰণত ৰৈ যায়।
হয়।
ত' এনেই বৰ্তমান প্লেনিং আছে এতিয়াও, ত' সিটো যদি কৰিব পাৰো তেতিয়া যোৱা হ'ব আৰু। তেনেকুৱা এটা যোৱা হোৱা নাই এতিয়া বেছি, হয়। আপোনাৰ মানে ক'ৰবাত যোৱাৰ ডেষ্টিনেচন আছে নে, আৰু ক'ত ক'ত গৈছে আপুনি, আপোনাৰ টো কৈ দিয়কচোন।
মইতো বহুত জোগাত ফুৰিছোঁ, আ' ম মানে বহুত নহয়, বহুত হ'লেতো হ'ল ৱৰ্ল্ডত ফুৰিব লাগিব। মানে অফ অলপ মানে লিমিটেড জেগা যেনেকুৱা আমাৰ অ অসমতে থাকা যেনে বাক্সা ডিষ্ট্ৰিক। টিকট থাকা, মানাচকী আৰু এইফালে দাৰাগাঁও এ এইফালে ভৈৰৱকুণ্ড, বগামাটি আৰু মানাছত আৰু এইফালে চৰলপাৰা
হয় হয়।
শ্বিলং গে'ছো। তাৰপিছত অলপ অৰুণাচলতো সোমাইছোঁ, তাৰপিছত আ, ইণ্ডিয়াৰ বাহিৰত, ভূটানতো গৈছো।
অ হয়।
উম।
আপুনি গৈছা নহ'লে বহুত ঠাইত।
অলপ গৈছো।
হয়।
অ আৰু সেইফালে আমাৰ বাক্সা ডিষ্ট্ৰিকত মানে এ এটা জোগা আছে মানাছ চকী বুলি।
হয় হয়।
শুনি পাইছানে আপুনি?
অ শুনাটো পাইছো মানে ৰিলচ বিলাকত দেখা পাইছো আৰু কেইটামান।
হয় অ তাতেতো জাগা বহুত ভাল, তাতে মানে ভূটানৰ পানী আহে ফ্ৰেছ পানী একদম ঠাণ্ডা পাহাৰৰ পৰা নামি আহে। তাতে শিল বহুত ডাঙৰ ডাঙৰ আছে মানে এটা ঘৰৰ নিচিনা ডাঙৰ আছে।
হয়।
বিল্ডিঙৰ দৰে শিল আছে।
হয়।
তাতে মানে বহুত মানুহ পিকনিক খাবলৈ যায়, ৰিলচ বনাব যায়, ফটো তুলিবলৈ যায়। ফিল্ম বনাবলৈ যায় তাত অ, তাতে মানে বছৰত একবাৰ হ'লিও মানে লগৰ লগত।
হয়।
ৰ লগত বহুত মানুহে ইনজয় কৰিবলৈ যায়।
হয়। মানে অ তেনেকুৱা বহুত ঠাই আছে আৰু বহুত ভাল ভাল ন।
হয় হয় আছে বহুত আছে, আৰু ওচৰত আছে এটা দাৰাগাও বুলি। তাও একদম ভূটানৰ লগত লাগে মানে ভূটানৰ পাহাৰৰ পৰা ডাইৰেক্ট ভূটান পাহাৰটো তাতে কিবা আছে কানেক্ট হৈ যায় ডাইৰেক্ট মানে নদীটোৱে এ দুফালা হৈ যায় এফাল এ নদ মাজতে এটা চাইডে ভূটানৰ এটা চাইডে ইণ্ডিয়াৰ মানে আমি গা ধুওৱা যাওঁ কেতিয়াবা গৰম বতৰত বহুত ঠাণ্ডা পানী। তাতে আমি ভূটানতো যাব পাৰোঁ ইণ্ডিয়াতো যাব পাৰোঁ তাতে এটা চেইন আছে। মানে এইটো ইণ্টাৰেষ্ট লাগি যায় মানে এটা জোগাৰ পৰা এক এক ছেকেণ্ডতে এটা ভূটান এটাও ইণ্ডিয়া মানে পাৰ কৰিব পাৰে।
হয় হয়
অ, তাতেও বহুত মানুহ পিকনিক খাব যায় এতিয়াতো বহুত জাগাটো ভাল হৈছি গ্ৰীনাৰী মানে নেচাৰেল।
মানে বেছিভাগ নেচাৰেল ঠাইবোৰত ঘূৰি ভাল লাগে আৰু হয় মাইডতটোও অলপ ভাল লাগে।
অ, আপুনি আৰু কেনেকুৱা জোগাত ফুৰিবলৈ ভাল পায়।
মই মানে অ' তেনেকুৱাই অ' যেনে পাহাৰ পৰ্বত তেনেকুৱা ঠাইবোৰত যাব পাৰে অলপ ভাল লাগে।
হয়।
হয়। মানে মিলা নাই আৰু টাইমটো সেইটোৱে হৈ আছে।
আপুনি মিলাই ল'ব কেতিয়াবা।
হয় হয়।
মানে ফুৰিবলৈ গলি আমাৰ যোনটো মাথাতটো ষ্ট্ৰেচ হৈ থাকে কেতিয়াবা হেং হৈ থাকে। হয় ন সেই সেই হেংটো মানে লগৰ লগত গি এনজয় কৰিলে ফূৰ্তি কৰিলে মানে চব আ কি ক আহ মাইণ্ডটো ফ্ৰেছ হৈ যায় মানে।
অ, তেনেকুৱাই আৰু মানে অ অকলে থাকিলে আৰু ঘৰতে বেচি কৰি থাকিলে শ্ৰেষ্ঠ ত'বেছি বাঢ়ি থকা হৈ যায় ন ত' তেনেকা হৈ যায় আৰু। বাহিৰত গ'লে মানে অ'এইটো কনভাৰচেচনটো অলপমান ভাল হয় মানে। অ 'বেলেগ মানুহঁতৰ লগত আৰু বেলেগ কালচাৰৰ মানুহতৰ লগত মিলি মিলা প্ৰীতি হৈয় থাকিব পাৰো আৰু যেন বুজোৱা হয় আৰু বেলেগ কালচাৰ বোৰ তেনেকুৱাই ত' সেইবিলাকৰ কাৰণে অকমান ময়ো ঘূৰিব চেষ্টা কৰো আৰু যিখিনি। পাৰো হয়।
আৰু আমি মানে ফুৰিবলৈ গ'লে আমি যোনটো বেলেগ জগাত যাওঁ। অ' সেই জাগাৰ মানে চব জাগাটো ছেম নহয় না। সেই জাগাৰ আমি ড্ৰেছ খোৱা দোৱা। আৰু জাগাৰ নেচাৰেল চিনাৰী বহুত। নজনা কথাগিলা জানিব পাৰো।
হয়।
যেনেকুৱা আমি মেঘালয় বা শ্বিলং গৈ'লে। তাহাৰ মানে খাৱাতটো বেলেগ। থাকটো বেলেগ ঘৰৰ ষ্টাইলটো বেলেগ মানে। চব বেলেগ।
হয়।
আমি তাতে গ'লে মানে নজনা তাহাৰ এ। বেলেগ বেলেগ মানে কথা গম পাওঁ আৰু। যিমানে জেগাত ঘুৰো মানে ফুৰো সেই জেগাৰ বেলেগ বেলেগ আৰু চ'ব।
হয় আৰু।
হয়, হয় জানা হয়।
আপুনি অসমৰ বাহিৰত কোনোবা ঠাইত গৈছা নেকি?
আহ বৰ্তমান মই মানে অসমৰ বাহিৰত আহ যাই পোৱা নাই এতিয়াও।
হয়
হয় মানে মিলা নাই আৰু তেনেকুৱাই।
হয়।
হয়।
তিতা আহি পাইছে না।
অ হয় গুৱাহাটীত গিছিলো বহুতবাৰ মানে হেইটো। মানে কেইটামান অ একজাম দিবলৈ যোৱা যেন হয় ন। ত তাতে গুৱাহাটীত যোৱা হৈছে। কেনেকৈ তেনেকুৱা ঘুৰিবলৈ। ত' ঘুৰিবলৈ আহ এবাৰ দুবাৰ মাত্ৰ গৈছিলো।
অ আপুনি কোনটো কোনটো জেগাত ঘুৰিছে।
অ অ তাতে চিৰিয়াখানাত গৈছিলো আৰু। টো চাইন্স মিউজিয়ামত গৈছিলো একবাৰ।
হয়।
মানে সেয়ে আৰু আহ। এজন অ আলহী আছে আৰু তাতে মানে তাতে গৈছো। তো তাতে গৈ তাতে থাকি, আহ কেইটামান ঠাই চাইছিলো আৰু।
হয়।
উম। হেইখিনি
অ, আৰুতো এতিয়া গুৱাহাটীত। বহুত নতুন নতুন পাৰ্ক ওলাইছে। বহুত চাফা চাফা জেগা বনাই দিছে চৰকাৰে। সেইগিলা জেগাত আপুনিও কেতিয়াবা ফুৰিবলৈ আহিব।
হয় অ চেষ্টা কৰিম আৰু।
অ আপুনিতো ৰিলচ ৰিলচ চাই চাগে।
অ হয় চওচোৱাটো।
অঁ ৰিলচবিলাকো দেখা পাইছে না।
হয় হয় দেখা পাইছো কোৱাাতটো।
ধুনীয়া ধুনীয়া জেগা যেনে এতিয়া ব্ৰহ্মপুত্ৰ নদীত এটা নতুন ব্ৰিজ বনাইছে।
হয় অ দেখা পাইছো।
সেইটোটো নাইটৰ টাইমত বহুত লাইটনিঙৰ কাৰণে বহুত ভাল দেখা পায় এইটো।
অ নিশা ৰাতি তেনেকুৱা সময়ত বহুত ভাল দেখা পায় আৰু।
হয়।
হয়। আপুনি মানে গুৱাহাটীতে থাকে।
হয় হয় মই থাকো।
অ'।
অ এতিয়া আমাৰ টাইমটো হৈছে
হয়-হয় হব দ